হেল্ল,
হেল্ল,
অ, কোৱা।
হেল্ল,
ভালে, অ, শুনি আছোঁ শুনিছানে?
হেল্ল,
অ, শুনিছো। হেল্ল,
উ
শুনি আছো, হেল্ল, শুনিছো, মই।
অ, কি কৰিছা?
এইয়া বহি আছো, ভাত খাই কিনি।
অ, ময়ো এই বঢ়িয়াই আছিলো, এনেই ফোন কৰিছিলো।
অ, ঠিকে আছে বাৰু বহুত দিন পিছত ফোন কৰিলা ভালে আছো বাৰু, তুমি ভালে আছা?
উম, ম আছো আৰু, পৰীক্ষাৰ পিছত এতিয়া এডমিশন ঘৰত তেনেকে আৰু কম্পিউটাৰ ক্লাছ
অ, কম্পিউটাৰো কৰিছা ন।
কৰি আছো, আৰু।
ঠিকেই আছে দিয়া, কি কৰ্চ লৈছা?
মই, এ, ডি, চি, য়ে।
কিমান দিনৰ এইটো?
ৱান, ইয়েৰ।
ওৱান ইয়েৰ, ন।
উম,
ঠিকে আছে ভাল, তোমাৰ এইটো এই কিবা এইবাৰ কিহত এডমিশন লৈছা?
মই, ফষ্টট ইয়েৰত।
ফাৰষ্ট ইয়েৰ ন।
উম,
কেই, আছে হাই ছেকেণ্ডেৰী নে কলেজ?
উম, হাই চছেকেণ্ডাৰী।
হাইছেকেণ্ডী ভাল হে, ভাল লগা নাই মানে হাই ছেকেণ্ডৰীত মানে এডমিশন লয় নেকি। হ'ব দিয়া দেই দুই বছৰ ভালকে পঢ়ি লোৱা ৰিজাল্ট ভাল কৰি লোৱা পিছত কলেজত যাবা ঠিক আছে
তাকেহে
তুমি চোৱা এতিয়া কলেজততো ফাং ফুং হব নতুন নতুন যোনে কলেজত যায় সিহঁতৰ মানে মাৰ্কচ বিলাক ফাৰ্ষ্ট ইয়াৰ এক্জামতে মানে বহুত ডাউন হৈ যায় মানে কলেজৰ যিটো মানে বতাহ লাগে ত মানে পঢ়াত মন নবহে
এহেহে
ত' হাই ছেকেণ্ডৰী আকৌ ভাল হাই ছেকেণ্ডৰী তোমাৰ স্কুলৰ নিচিনা ক্লাছ হ'ব তুমি নোটছ বিলাকো ভালকে পাবা পঢ়াব স্কুলৰ নিচিনা ত মানে তোমাৰ লেচন বিলাকৰ নলেজটো পাই যাবা কিন্তু কলেজত কি হয় চাৰজন আহিব লেকচাৰাৰ পঞ্চল্লিশ মিনিট সময় ৰোল কল কৰিব যাবগৈ পোন্ধৰ মিনিট ত্ৰিশ মিনিট বৰ্ডত কিবা লিখিলেতো লিখিলেই নহ'লে এনেই লেকচাৰ মাৰিব কিতাপখনো নুখুলিব
উম
আউট নলেজটো বেছি হ'ব আৰু তাতে আৰু ফাং ফুং হ'ব আৰু কিন্তু তুমি হায় ছেকেণ্ডৰীত ক্লাছ কৰিব পাৰিবা না ৰেগুলাৰ ভাল এইটো
সেইটোয়ে বাৰু তাকে এনে নাম আহিছিলে এবাৰ নিদিলে ঘৰৰ পা
ভালেই কৰিছে দিয়া অলপ বেয়া লাগিব তোমাৰ কিন্তু অ' একো নাই দিয়া এইটো তোমাৰ ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ ভালকে পৰীক্ ক্ষা দি পাছ কৰি পিছত তুমি কলেজত যাবা
উম তাকে হেই
উম কলেজতে হ'ব ন ফাইনেল একজামবিলাক পৰীক্ষা স্কুলতে এনেকে আছামিছ
স্কুলতে হয় উম উম। তাতে হেই ইকনমিক্সটো লৈছো চাবজেক্ট ভাত পানী অ' খালো উম সেইটোৱে মানে অকমান ভয় লগা হৈ আছে আৰু
আৰু কি লৈছা
ইকনমিক্স এডুকেশ্যন পলিটিকেল ছাইন্স আৰু হেল্থ কেয়াৰ ইংলিছ আৰু মে হেৰি কি কয়তো অসমীয়াতো মানে থাকেই ন
এইটো কম্পালচৰি বাৰু চবৰে
উম
ইকনমিক্সটো ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰত ইজিয়ে আছে কিয় ইমান টেনশন কৰিছা তুমি
ফাৰ্ষ্ট টাইম ন
ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰত একদম ইজি আছে মই যেতিয়া পঢ়িছিলো ফাষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ মই ইজিয়ে পাইছো তাৰ পিছত ডিগ্ৰীত মই ইকনমিক্স লৈছিলো দেই মানে ডিগ্ৰীটো মানে তা মোৰ মেজৰ আছিল পলিটিকেল চাইন্সত তাৰ পিছত তাৰ লগতে এটা এডিছেনেল চাবজেক্ট লব লাগে যিটো ফৰ্থ বুলি কওঁ আমি সেতু চাবজেক্ট মোৰ প্ৰথমে মই একনমিক্স লৈছিলোঁ
উম
ইক ইকনমিক্স লৈ পঢ়িলো তাৰপিছত ধৰা এক্সামৰ আগে আগ মই চেঞ্জ কৰি কিনে এডুকেশ্বন লৈ লৈছো
উম
মানে টি ডি চি ডিগ্ৰীৰ মানে ডিগ্ৰীৰ পৰা ইকনমিক্সটো বহুত বেছি টান থাকে।
তাকে আৰু কিবা হেৰি কি কয় ইকনমিক্সৰ বোলে মেথছ ভৰ্তি থাকে।
মেটছ আছে?
সেইটোৱে মেটচতে মোৰ অংকত মই জংক - পংক।
একো নাই যেনে - তেনে আৰু কিমান তিৰিচহে পাব লাগে।
উম, তেহু
তোমাৰ এ ইকনমিক্সটো মানে ফৰ্থ কৰি দিবা মানে যেনে - তেনে পাছ কৰিলে হল, বাকি এইটো তুমি আ যেতিয়া ফাইনেল দিবা এইচ এছ ফাইনেল দিবা তেতিয়া এইটো লিষ্টত মানে নাথাকে। এনে পৰীক্ষা দিবা তুমি, এ পৰীক্ষা নিদিলেও একো নাই পাঁচ ত ছাবজেক্ট থাকিব মেইন সেইকেইটাত পাছ কৰিব লাগিব মানে।
পাঁচটা চাবজেক্ট মেইন থাকে।
উম এটা ফৰ্থ হৈ যায়, যিটো মানে তুমি ফাৰ্ষ্ট ইয়েৰত গৈ কিনে কম নম্বৰ পাবা নহয়। সেই চাবজেক্টটো তোমাৰ ফৰ্থ চাবজেক্ট হৈ যাব মানে সেইটো তোমাৰ আৰু অ' নহয় ফৰ তৰ এইটো মানে কিবা এটা আছিলে দেই? পাহৰিলোঁ ৰবা! সেইটো চাবজেক্ট মানে পাছ নকৰিলেও একো নাই।
আহ উম।
এইটো আৰু পাছ কৰিবাই ইজি থাকে ইমান টান নাই, সৰু - সৰু কুৱেচন থাকিব না।
মানে কি জানা? যেতিয়া মই এপ্লাই কৰিব গৈছিলো ন দৰ্পণত এপ্লাই কৰিব লাগি তাত মানে মই ইকনমিক্স নললো হয়, বাট ইকনমিক্স যযে আগৰ পাই তাত আছে। চেঞ্জো কৰিব নোৱাৰিলো।
আচ্ছা আচ্ছা।
সেইটো কাৰণে মানে এতিয়া ভয় ভাৱে থাকিব না আৰু মানে মান জানো ইকনমিক্সত মেথছে ভৰ্তি আৰু মানে মানে ভয় খোৱা নাই হৈ গ'ল অলপ সেইকাৰণে।
এ একো নাই দিয়া মেথছ নকৰিলেও পাছ কৰিব পাৰিবা। আৰু ক্লাছটো কৰিবই না, ক্লাছটো কৰিবাই না তেতিয়া চাবা এনেকে হৈ যাব পিছত ভালে লগা হৈ যাব তোমাৰ।
উহ
হুহু হু প্ৰথম অৱস্থাত মানে খেলি - মেলি লাগে বহুত।
অহ।
মানে তুমি স্কুলত যিবিলাক পঢ়ি গৈছা, ফাৰ্ষ্ট ইয়েৰত যিবিলাক পঢ়া পাবা তাত কোনো মিল নাথাকে।
উম।
ইকনমিক্সটো গোটেই আউট অফ চিলেবাছ লাগিব। পলিটিকেল আৰু যিটো তোমাৰ কি আছে এডোকেশন আছে ন?
উম।
এডুকেশ্যনটো পঢ়িতো আৰু বৰিং লাগিব।
হে! হুহু আগে পাগে ভয় খুৱাই দিছা।
ভয় মানে ধৰা অলপ বৰিং লাগে কিন্তু কিছুমান লেচন আছে একদম ইজি।
কিন্তু মই পলিটিকেল চাইন্সত মই বৰ ভাল পাওঁ দে, মই মেটিকত পলিটিকেল চাইন্সতে মই ভাল ভিছে।
অঁ, পলিটিকেল মোৰো ভাল লাগে, মইও মেজৰ লৈছো পলিটিকেলত।
সঁচা মই মানে কি কয় চচিয়েল চাইন্সত মানে বহুত ভাল আছিলো।
উম।
পলিটিকেল চাইন্সটো মানে মোৰ মানে শুনিয়ে ভাল লাগে আৰু।
ভাল লাগে ন?
উম, বহুত।
মোৰো ভাল লাগে বহুত, মোৰ ধৰা মই, মই হিষ্ট্ৰী লৈছিলো দেই। এ হাই চেকেণ্ডাৰীত হিচ কি পঢ়ি মোৰ বহুত একদম মজা লাগি যায় হিটলাৰৰ কাহিনী বিলাক।
এ এচিটো ভাল লাগে বাট মানে চন বিলাক মুখস্ত কৰিব লাগে।
চন বহুত থাকে হয় হিষ্ট্ৰীত চন বহুত থাকে কিন্তু
কোনটো হেৰি হয়?
উম।
সেইটো কাৰণে।
কিন্তু তোমাৰ সেই কাহিনী বিলাক বহুত মজা লাগে, এই তোমাৰ প্ৰথম বিশ্বযুদ্ধ, দ্বিতীয় বিশ্বযুদ্ধ। হিটলাৰৰ কাহিনীটো আৰু পানী পথৰ যুদ্ধ এইবিলাক এই যে মহম্মদ ঘড়ী সিহঁতে আহিছিলে এইবিলাক যুদ্ধৰ কাহিনী যিবিলাক আছে।
উম, পঢ়ি পেলাই ভাল লাগে আকৌ দেই কিন্তু পলিটিকেল চাইন্সটো যে মানে পলিটিকেলটো মানে মোৰ পঢ়িও ভাল লাগে লিখিও ভাল লাগে আৰু মানে পঢ়িয়ে থাকে মোৰ শুনিও ভাল লাগে।
আৰু তুমি একেবাৰে বনাই-চনাই লিখি গলেও নাম্বাৰ পাবাই তাত।
অঁ, মই সেই তেনেকে লিখো।
আৰু তাত মানে বিষয়বস্তুটো ৰাখি কিনে অলপ মিলাই কিনে বনাই তুমি লিখি দিলে বঢ়িয়া নম্বৰ দিয়ে মানে।
তাকে বাট ইকনমিক্সত নচলে যে।
ইকনমিক্সত যিটো আছে হুবহু লিখিব লাগে।
সেইটোয়ে ইকনমিক হে নচলে।
তাতে গৈ পাবা কি প্ৰান্তীয় দৰ প্ৰান্তীয় লাভ এনেকে থাকিব। প্ৰান্তিয় থাকিব বেছিভাগ।
একদম মাথা প্ৰান্তিও বেছিকে পাবা। মানে মাৰ্জিন মানি বুলি কয় আৰু সেইটো তেনেকে মানে প্ৰথমটো মইতো ফাষ্ট ইয়াৰত এইবিলাক পঢ়ি কিনে আকৌ এইবিলাক কৰ পৰা এইবিলাক ৱৰ্ড আনি দিছে হে।
মানে তুমি এনেকা-এনেকা ৱৰ্ড পাবা নহয় তাত তুমি নিজেই চিন্তা কৰি থাকিবা সেইটো ডিস্কনাৰিত আছেনে নাই।
তাকেহে সেইটোয়েতো মানে আৰু যোনটো চাবজেক্টৰ মোৰ আমনি লাগে সেইটো চাবজেক্ট মই মানে চোৱা পৰা মানে মই নুচোয়ে সেইটো টাইপ থাকো মই।
নাই-নাই এনেকা নহয় তুমি এনেকাে কৰিবা, এতিয়া চোৱা যিটোত ছাবজেক্ট বেছি টান লাগে সেইটোত তুমি ৰাতিপুৱা উঠি কিনে আগতে সেইটোকে পৰিব লাগে।
উম।
অঁ।
মই সঁচা কথা কব গলে মই মেট্ৰিক দিলো মই ৰাতিপুৱা এদিনো উঠি পঢ়ি নাপালো।
হয় নেকি?
মই ৰাতি পঢ়ো।
অ তোমাৰ উল্টাহে ন।
উল্টা মই এদিনো মই ৰাতিপুৱা উঠি পঢ়ি নাপালো।
অ অ আমাৰ আকৌ ঘৰত। ৰাতিপুৱা ন নুঠিলে পঢ়াৰ সময়ত তো মায়ে একদম পিটন দি দি উঠাই।
নাই আমাৰ মায়ে চিঞৰি চিঞৰি মোক কঠাব নোৱাৰিছিলে।
বাহ।
মই ৰাতি পঢ়িব পাৰিম। তাকে মই ৰাতি পঢ়ি থাকিম ৰাতিও মানে কি কয়, মানে তেতিয়া মানে পঢ়ি থাকিম পঢ়ি থাকিম মানে। গ'ম পাইছ আৰু মানে মোৰ পঢ়া হৈ গ'ল আৰু অলপ অলপ গোটেইখিনি। টোপনি যেতিয়া আহি গ'ল তাৰ পিছত বাৰ মই পঢ়া গ'ল আৰু মই সেইটো পঢ়ি নোৱাৰিম আৰু চকু বন্ধ হৈ যাব তেনেকা।
পঢ়াত বহিলে আৰু বেছি টোপনি আহে ন।
অ সেইটো সঁচা কথা বহুত টোপনি আহে।
পঢ়িব দিলে স্কুলত যাব গলে আমাৰ বেছি মানে অসুবিধা বিলাক আহে আৰু।
তাকে স্কুলত যেতিয়া বৰিং চাবজেক্ট এটা পঢ়াই থাকিব টোপনি মাৰি থকা মজাই বেলেগ।
চাৰে চালে পিছত কেনেকে লাগিব মজাটো।
চাৰে চোৱাৰ আগতে লগৰ খিনিক যদি কৈ থোৱা হয় যে চাৰে চালে আগতে জগাই দিবি বুলি জগাই
অ মানে টিম লগোৱা আছে আৰু কামত
বহুত।
তেনেকা থাকেই আমাৰ।
বঢ়িয়া মিলাই ৰাখিছা কিন্তু।
উমহো থেংক ইউ।
পিছত ছাৰে গমেই নাপায় না কোনোদিনে গম পোৱা নাই নেকি?
না আজিলৈকে পাৰ পোৱা নাই।
বাপ ৰে
হে হে। আমাৰ মানে কি কয়। ছিক্সৰ পৰা টেনলৈকে বহুত মানে অট পালিৰে গ'ল আৰু আমাৰ
অ পুৰা গেং বনাই লৈছে মানে স্কুলত।
অ এতিয়া আধা আধি গেং খালি আঁতৰি গ'ল আমাৰ এইবাৰ।
মেক্সিমাম কলেজত গ'ল চাগে ন।
হেইটোৱে টো।
হে হে। মই মানে মনত পেলাই দিছো যাতে আৰু বেয়া লাগে।
এ বেয়া লাগিবলৈ মনত পেলাই দিছা মানে পাহৰি গৈছিলো অলপ। সময়ৰ কাৰণে বাৰু এতিয়া আকৌ মনত পৰি গ'ল।
হ'ব দিয়া সিহঁতে কলেজত গৈছে নহয় তুমি পঢ়িবা ভালকে চাবা সিহঁতকে ভাল ৰিজাল্ট তোমাৰহে হ'ব।
উ তাকে, মানে কলেজত যোৱাৰ পিছত মানে এজনী গৈছে লগৰ, বাকী চব মানে হাইস্কুল বেলেগ বেলেগ হাইস্কুল থাকে যে
অ
এই তেনেকোৱাত গৈছে ইংলিছ মিডিয়াম আকৌ তেনেকাই ৰেজিডেঞ্চ টাইপ সেই তেনেকা
অ ৰেজিনেঞ্চটো মই চিনি পাও বাৰু
উম এই গ্ৰেবেটি উম এজনী গৈছে আৰু এজনী ৰেজিডেঞ্চ গৈছে এজনী এলেকেদি গৈছে
ৰেজনেঞ্চ যোৱাতকে এলগেদি যোৱাই ভাল আছিলে ওচৰত আছিলে বা এল বিত গ'লে হয় লক্ষ্মীনাথ বেজবৰুৱা লক্ষ্মীনাথ বেজবৰুৱাটো আৰু বেছি ভাল ঢেকীয়াজুলিত বৰ্তমান
হম
অ তাৰ ৰিজাল্টও ভাল হৈছিলে
তাকে এ নাই আমাৰ ঘৰত নিদিয়ে এতিয়া কলেজ চলেজ
অ